হেল্ল'
অ হেল
অ কি কৰিছে?
অ, আছো এনে
অ, কিবা বেকগ্ৰাউন-বেকাগান আৱা হৈছে বেকগ্ৰাউন চাওন আহি আছে আপোনাৰ
অ এই ফেন চলি আছে। ফেনৰ মাতটো শুনি পাইছে আছো এনে এতিয়া
অহ, ভাত পানী খালে?
ভাত পানী হৈ গল এতিয়া আলমান ৰেষ্ট লৈ আছিলো আও
অ উম খবৰ খাতি কওকচোন বাৰু
খবৰ খাটি মোৰ ভালেই, তোমাৰ ভাল নহয়? উম উম উম ভাল
বাকী তামানে আপোনাৰ ফাৰ্মিং বুলি ক'লে কোনটো ফাৰ্মিঙত ইমান ইণ্টেৰেষ্ট আছে?
অ, ফামিং মানে কি আৰু মই ঘৰতে হাঁহ কুকুৰা অলপ পুহিছো, তেনেকে হাঁহ অ লোকেল কুকুৰা টো পুহিছো ধৰা বিছজনী মান তেনেকে হাহও আছে পোন্ধৰটা সেইখিনি মানে সেইখিনিয়ে হৈ আছে বাকী ছাগলীটো এক্স্ৰা আৰু ছাগলীটো দছ পোন্ধৰটা মান এ পোন্ধৰটা আছিলে দছটামান আছেগে আৰু মানে সেইখিনি এতিয়া ছাগলীতো ও লোকচান ন-ন মানে দিন টো আমি মেলি দিও গুধলি হলে আহে সনেকে ইমান খৰচ পাতি নাই আৰু
অচ্ছা হা, কেইজনী আছে বুলি কলে?
তেনেকে বেছি নাই দছজনি মান হে আছে
অ-হ এনে দিম বিলাক আপুনি বেচে নে ঘৰতে আকৌ ফাৰ্মিং কাৰণে থৈ দিয়ে।
অ, দিমবোৰ যে বিছি বেচাই হয় হয় নেকি? কণী পাৰিলে ঘৰত খাবলৈ ইমান হয় আৰু তথাপিও বাকীবোৰ বিক্ৰী কৰি দিওঁ।
আচ্ছা।
উম্।
অ', বাকী আপোনাৰ এই ডিম মুৰ্গীও সেই একেই আৰু ডিমখিনি ন?
উম্, অ' মানে পোৱালি উলিয়াও, পোৱালি উলিয়াই লৈ পোৱালি উলিয়াই বিক্ৰী কৰো। তিনি মাহ, চাৰি মাহত বিকিব হৈ যায় আৰু।
আচ্ছা। এনে যিটো আপোনাৰ যিটো ব্ৰইলাৰ ফাৰ্মিং ন সেইটোত চাগে ইমান সময় নালাগে ন?
অ' সেইটোত কম। অ' সেইটোত হেৰি, দেৰ মাহতে হৈ যায়। পঞ্চল্লিশ দিনত। সেইটো খালি খৰচ পাতি বেছি আছে। আৰু।
হয়, হয়। এনে লোকেল মুৰ্গীটো ইমান খৰচ নাই চাগে ন?
অ', সেইটো মানে দিনত মেলি থৈ দিলে হয়। চৰি থাকে, এনে চাউল তাউল অলপমান দি দিলে যায়। কিন্তু ব্ৰইলাৰটো মানে ধৰক হেৰি দিব লাগিব আপুনি। টাইমিঙত মানে দানা দি থাকিব লাগিব ন
হয়
টেন মান লব যেনেকে মৰ্ণিঙত ইভিনিঙত সেনেকে খানাটো দি থাকিব লাগিব, আকৌ লাইট দি থব লাগিব। পানী দি থব দিব লাগে অলপ মানে সেইটো অলপ কষ্ট আছে, কিন্তু লোকেলটোত ইমান কষ্ট নাই আৰু
অলমান লালান পালন আছ
অ মানে এইটো ধৰক, উম দিনত মানে ধৰক চাব লাগে কুকুৰা খিনি আছে নে নাই। সিহঁতি এনেও চৰিয়ে থাকে বাৰীতে। এটা টাইমত মাটিত চাউল বা ধান কিবা দি দিলে হৈ যায় খাবলে উম-উম- উম।
মানে ব
উম। হেল্ল'। হেল্ল'। অ'।
বিলাক দিয়ে নহ, চাউলৰ নিচিনা গুটি এটা দিয়ে যে। দানা দিছে।
উম্।
সেইটো লোকেল মুৰ্গীক দিলে কেনেকুৱা হ'ব?
পাৰে দিওঁ বুলি ক'লে। আমিতো চাউল, ধান এইবিলাকে দিওঁ।
অ' মানে সিহঁতে চাগে হজম, ডাইজেষ্ট কৰিব নোৱাৰিব নহ লোকেল মুৰ্গী বিলাক।
পাৰে, পাৰে, পাৰে খালি আৰু সিহঁতি। ইমান নাখায় ধৰা। খাব খোৱাটো। চাউল, ধান, ভাত এনেকা বিলাকে খাই ফুৰে নহ। মানে ব্ৰইলাৰটো সেইটোৱে, ব্ৰইলাৰটো মানে কি আৰু। তাহাঁতৰ নিজৰ দানাটো দিব লাগিব। তাহাঁতে চাউল বা ধান নাখায় নহ। কিন্তু মানে ধৰক আপুনি খানাত খৰচ কৰিব লাগিব আৰু। কিন্তু ব্ৰইলাৰটো পুঢ়িব, ব্ৰইলাৰটো সোনকালে ডাঙৰ হয় ন। পোন্ধৰ দিনৰ মূৰতে পইচা পোৱা যায় আৰু লোকেলটো পোহিলে আপুনি তিনি ত্ৰিশ, ধৰক তিনি মাহৰ মূৰতহে পাব নব্বৈ দিনতহে পাব। সেইকাৰণে ধৰক মানুহে বেছি মানে ব্ৰইলাৰটো পোহে। কাৰণ সোনকালে ডাঙৰ হৈ যায়। পঞ্চল্লিশ দিনতে বেচিব পৰা যায়। উম্। তাকে, আপুনি এনে কিবা কৰিম বুলি ভাবিছে নেকি?
কৰিম মানে আমাৰ ঘৰত বাৰু মাহঁতে মাহ মাহতে কৰিছে বাৰু মুৰ্গী আৰু হাঁহ
উম অ।
ইমান যতন লোৱা দেখা নাই বাৰু কিন্তু ব্ৰইলাৰতো ওচৰতে আছে। ত সেইটো মানে অলপ যতন লয় দেখিছো আৰু এক্সপিৰেঞ্চ ফালৰ পৰা ওচৰত তেনেকে ফাৰ্মিং বুলি কলে গাহৰি ফাৰ্মো আছে বাৰু
অ', অ', আমি গাহৰি পোহে নহয় বাৰু ছাগলী আছে। গলি দিনত মেলি দিওঁ এতিয়া গধূলি আহিব পাঁচটা মান বজাত। নিজে চৰি মেলি আহে আকৌ বান্ধি থব লাগে গঁৰালত ভাৰাই দিওঁ আৰু
উম ইমান কষ্ট নাই বাৰু তেনে হা
হয়।
তাকে বাকী এতিয়া মানে আপুনি এনে আপোনালোকৰ ঘৰত দে সেনেকে মানে লোকেল টো ৰখা হৈছে ন কুকুৰা
লোকেলটো হয় ৰখা হৈছে আপুনি কোৱা নিচিনা দহ পাঁচ জনীমান আছে বাৰু এতিয়া আকৌ নতুনকে সময় দিয়া হৈছে।
উম উম। আপোনালোকে কি কয় অ মানে চাউলে দিয়ে। মানে খানাটো চাউলেই দিয়ে।
অ', অ', চাউল দিয় আকৌ আমাৰ এনেই ভাত চাত কেতিয়াবা পেলনি হয় ন সেইখিনি দিয়া হয়। তাৰ লগতে আকৌ এনে কিনা বাৰু নহয় জানাই সেইবিলাকে চাউল বিলাকে দিয়া হয়।
উম উম
তেখেত মানে পাৰ্ট টাইম হিচাপে চলি আছে আমাৰ
উ উ ভালেই কৰিছে। তেনেকে কৰিব পাৰিলে ভালে
হয় আগলৈ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি এটা মনে কৈ থৈছোঁ।
অ সেইটো পাৰিব সেইটো অ সেইটো নাই সটো আপালোকে এনে ধৰ এনে থাকে ন দমটোত দুটা টাইম ধৰ ৰাতিপুৱা এবাৰ দানাটো দিলে। গধূলি এবাৰ দি দিলে হৈয়ে গল দুটাইমহে দিব লাগে। খালি আৰু সিহঁতক অলপ টাইমে টাইমে খানা দিব লাগিব আৰু।
হয়। মানে পাৰ্টনাৰ দুটামান বিচাৰিব লাগিব তাৰ তেতিয়াহে ভাল হ'ব ন মইতো অকলে এতিয়া ঘৰতোনফালে তেনেকে অলপ প্ৰব্লেম হৈছো পাৰ্টনাৰ দুজন বিচাৰিব লাগিব। হয়।
উম মানে ক ধৰক এটাইম আপুনি দিলে এটাইম তেওঁ সেনেকে বনাওঁতে মেলোতে ধৰ সমানেই ধৰ খৰচ পাতি কৰি আৰু পোৱালী ছোৱালী আনালইকে পাৰ্টনাৰশ্বিপত কৰিব পাৰে লাভ হয় একো নাই লাভ মানে লাভ আছে মানে সেইটোত উম সোনকালেও ডাঙৰ হয় যে
হৈ যায় ন নিশ্চয় হৈ যোৱাৰ পিছত কিমান ৰেটিবলাক কিমানকে দিয়া হয়। য ডাইৰেক্ট হ'লচেল ৰেটত
হ'লচেল ৰেটত অ সেনেকুৱা মই যে পোহা নাহে যে দুশ ভিতৰতে দিনে দুশ
আচ্ছা কিলো ন
ৱান টুৱেণ্টি এইট পাইকাৰীক ন
নহয়ন টণ্টি নহয় হেন এইটি নাইণ্টি কেজি অ
অ, আপোনালোক মানে মোক দিবহক।
নহয় - নহয় হেৰিটো কথা কৈছো ব্ৰইলাৰৰ কথা।
তাকেইো ব্ৰইলাৰটো আপোনাৰ কিলো কিমানকৈ দিব ধৰক
ৱান এইটি ৱান নাইণ্টি হেনেকে ৱান এইটি ৱান নাইণ্টি হেণেকে দিয়ে।
অ, এনেইতো আপোনাৰ কাটা বেচিলেতো কিমান পৰি আছে দুশ কিমান টকা হৈাইছে দুশ চল্লিছ নেকি। অ, মানে নিজে অ', মানে ডাঙৰ কৰি পেলাই নিজে কাটি পেলাই বেচিব পাৰিলে লাভ থাকিব আৰু মোৰ ন।
অ, থাকিব থাকিব তেে লাভ হ'ব আপোনাৰ
অ, সেইটো কাৰণেও আকৌ এটা মানুহ লাগিল কাটা হেন তেন।
উম, নিজৰ এইটো আপুনি হলচেলাৰটত মানে বিক্ৰী কৰিবও পাৰি নিজৰ কথা। ধৰকে এনেকে ধৰক আপোনাৰ ইাত দুখ পুহিলে। দুোখতো হৈ গ'ল কমপ্লিট এনেকে আকৌ মাি দিলে লৈ যায়হি নহয় তেনেকে। আকৌ ধৰক ডেৰশ মান পঢ়িলে বা সেই নিোজোৱা কথা কিমান পূহে।
অ, আপুনি? এতিয়া বৰ্তমান মানে সেয়া ফাৰ্মিংটো মুৰ্গী আৰু হাহৰ কৰি আছে ন।
মুৰ্গী আৰু হাহৰ কৰে।
হয় এনে ব্ৰইলাৰ কৰিব নেকি ভৱিষ্যত।
নাই - নাই - নাই ব্ৰইলাৰ টো নক ৰো দে অলপ যে মানে কি লাগি ধৰিব লাগে যে ব্ৰইলাৰ থে
হয় - হয়।
নাই মানে ছাগলী তাগলীহে কৰিম বুলি ভাবিছো ফাৰ্মি লগত বেছি ডাঙৰকে মানে। হয় দে।
অ - অ।
ছাগলীৰ ধৰত ডাঙৰকে দহ পোন্ধৰ পোন্ধৰজনমান আ থাকিব পাৰিলে পৰাকে
অ, ছাগলী
উম,
আচ্ছা - আচ্ছা ছাগলীটো আপোনাৰ আহ,
উম,
ত' আগতে এ আপোনাৰ ফাৰ্মিং কৰি পেলাই তেওৰক দুই তিনটা মান খাচি কৰি পেলাই বে সিচিবাৰে ভাল ন সেইটো।
উম - উম। তাকে অ, দাম উম,
ছাগলী ফাৰ্মো কৰিব পাৰিলে ভালেই বাৰু তাতো ইমান খাতনি নাই চাগে ন গছৰ পছ তাৰপিছত আজিো ওচৰত পোৱা যাবই চাগে।
অহ, মেলি দিলে নিজে চৰে আকৌ।
অ, সিহতেও অ, ইমানটো থাকেতো চাপৰাপ খুৱাব ইহঁতক দৰকাৰো নায় চাগে ন।
উম, উম, নিজে চল থাক উম, তাকে আপুনি সেই জনাব আৰু। যদি ফাৰ্ম মানে ফাৰ্ম বিজনেছ ব্ৰইলাৰ ফাৰ্মিং কৰে। তাতে পোৱালি ছোৱালী ক'ত পাই মানে গম পাও। যে যদি জানে দৰকাৰ হয় মোক ক'ব মই আপোনাক ক'ম বাৰু।
কিন্তু অহা মাহ মানৰ মই মানে ষ্টাৰট কৰিব পাৰো মই দেই আপোনাক জনাম বাৰু আগত।
অ হ'ব একো নাই ঠিক আছে আকৌ জনাম বাৰু আপোনাক।
হয় হয় ঠিক আছে বাৰু আপোনাল লগত কথা পাতি ভালে লাগিল আপোনাৰ পৰামৰ্শ খিনি শুনি। আপোনাৰ পৰামৰ্শখিনি পাই ভালেই লাগিল দিয়ক। ধন্যবাদ।